হেল্ল'। অঁ নাচিম বেগ'ম ন আপোনাৰ?
উম, হয়।
আহ তুমি বুলিয়ে কৈছো দেই। হেল্ল'। অ, এতিয়া কিবা কৰি আছে?
নাই এনে চ বহি আছো কছ
অঁ, অঁ আগতে তেনেকৈ ফোন চোন কৰিছে নেকি কাৰো এই লগৰ লগত
লগৰ লগত মানে আমাৰ ওচৰৰ মানুহ আছে ন সিহঁতৰ লগতে কথা পাতি
আহ, সিহঁতৰ লগত কথা পাতিছা ন, অ। এনে কিহৰ ওপৰত কথা পাতিছা বাৰু?
কিহৰ ওপৰত পাতিছো বহুত কথা এতিয়া কিহৰ ওপৰত পাতা বুলি কওঁ।
অ, বিজনেছ তেনেকে কিবা আৰম্ভ কিবা- কিবি কৰি ফিউচাৰ প্লানিং লৈছা নেকি?
নাই লোৱা।
আহ। নে ঘৰত কি কি কাম কিবা কিবি কাম তেনেকে?
ঘৰত একো নকও কলেজ পৰা আহো, ঘৰত থাকো।
অ, কলেজৰ অহ। কলেজ এতিয়া কিহত পঢ়ি আছা?
ছেকেণ্ড ইয়াৰ।
অ, ছেকেণ্ড ইয়াৰত অ ফিউচাৰ প্লানিং কিবা আছে নেকি?
মানে এটা ভাবি থৈছো মানে মানে, নাচ, নাচ
অ, নাৰ্ছিঙত সোমাম বুলি অ। তাৰ কাৰণেতো অলপ এতিয়াৰ পৰাই নিজকে কিবা কৰিব লাগিব। চেষ্টা কৰিব লাগিব হয় নাই। এতিয়া চাইন্সত আছে নে আৰ্টচ ত।
আৰ্টছত।
আৰ্টছত অ, এতে এক্জাম দিব লাগে চাগে ন ফাৰ্ষ্ট এইটো এনট্ৰেঞ্চ এটা। এণ্ট্ৰেঞ্চটো পাছ কৰিব লাগিব তাৰপিছত তাত এডমিশনটো ল'ব পাৰি। আহ তাৰপিছত এতিয়া ঘৰত পথাৰ- চৰা খেতি-পথাৰ কৰিব লৈছা নেকি?
অ, লৈছে কঠীয়া পেলাইছে কাইলৈ।
কঠিয়াই-পেলাইছে ন এইবাৰ দেৰি হল ন?
এবাৰ দেৰি হল বৰষুণো নাই তেনেকে।
ষুন নাছিলে যোৱাবাৰতো দেৰি হল কাৰণে এইবাৰো দেৰিকে কৰাৰ এইবাৰতো অলপ সোনকালে বৰষুণ তাত দিয়া নাই নেকি?
নাই বৰষুণ দিয়া নাই, বহুত ৰ'দ, চেৱা-তেয়া নাই।
অ, বৰষুণ তেনেকৈ দিয়া নহয় ন?
আ, অ, কলেজ বন্ধ মানে ৰ'দৰ কাৰণে যোৱা নাই।
অ, ৰদ দিছে বহুত ন?
অলপ মানে জ্বৰ উঠি আছে যে সেইটো কাৰণে যোৱা নাই।
অ, অ।
আপুনি কি কৰে?
এই মই টিচাৰ কৰি আছোঁ অল ৰেডি।
অ।
দেই এতিয়া জেগাটোৰ নাম কব নালাগে বুলি কৈছে এইবিলাক বুজাইছে নেকি কেনেকে কি কৰা?
অ জেগাটো নাম কব দিয়া নাই।
অ জেগাতটো নাম ক'ব নালাগে পিছ কাৰণে আমি পাতিলে নৰ্মেলকে পাতিম অ অ। কি কৰি আছে এইবোৰতো ক'ব পাৰে ন মানে ফিউচাৰ প্লানিং বিজনেচ কি হয় বা ফাৰ্মিং বিষয়ে ক'ব পাৰি। কি কৈছে?
নতুনকে কথা পাতিছা।
অ ফাৰ্ষ্ট কথা পাতিছো ফাৰ্ষ্ট ফাৰ্ষ্ট। ফাৰ্ষ্ট মানে এজনৰ লগত কথা পাতিছো তাৰ লগত পাতিব নাপ পালো দুই মিনিটমান হ'ল তেনেকে টাইমটো নহ'ল। তাৰ পিছত ডিটেইলচ মই ইমানকে গম পোৱা নাই মানে এ এনেকে পাতিছো। তেনেকে কিবা ফাৰ্মিংৰ বিষয়ে প পাতিছো বা বিজনেছৰ বিষয়েও পাতিছো তোমালোকৰ পিনে পাৰ্মিং চাৰ্মিং কৰে চাগে। মানে খেতি এই চবজি খে
চবজি খেতি পথা নাই আমাৰ এইফালে।
নকৰে।
নকৰে।
অ অ। নহ'লে মানে এই চবজি খেতিটো ভাল হয় নহয় বহুত হয় নহয়।
উম আমাৰ এইটো চাইডে নকৰে এইটো চাইডে সৰিয়হ খেতি কৰে পতা খেতি খেতি কৰে ধান খেতি কৰে এইকেইটাই কৰে আও।
অঁ সৰিয়হ কৰে ন সৰিয়হটোতো এতিয়া নক কৰে এতিয়া এইটো আগষ্ট ছেপ্টেম্বৰ মানত লগাই চাগে।
অ তাকে বা আগতে তুমি তেনেকে কৰি কৰে কৰে চবজি খেতি কৰে। আমাৰ ইয়াত জিকা ভেন্দি ভোল
অ।
তেনেকেই কোমোৰা চোমোৰা কৰে। আমাৰ ইয়াত কৰে মানে ইমান ব্যৱসায় ভিত্তিত নকৰে মানে ডাঙৰকে, নিজে খাবৰ কাৰণে কৰে। কিন্তু ব্যৱসায় বাবে কৰিলেও ভাল হ'ব মানে বহুত খিনি সফল হব। ইয়াত যদি নিজৰ পচন সাৰ বিলাক লগাই পেলাই যদি কৰা হয়। যিবোৰ বহুত উৎপাদন বৃদ্ধি হ'ব মানে ভাল হ'ব আৰু। মই কেইটামান ইয়াত কৰি চাইছিলোঁ তেনেই ঘৰত নিজৰ খাবৰ কাৰণে লগতে অলপ বেচিবৰ কাৰণে কৰিছিলোঁ। বেছি নহয় মই সাৰ়টো মানে তিনিমাহ আগতেই প্ৰস্তুত কৰিছোঁ। ছিলো, এনেকুৱা ধৰণে প্ৰস্তুত কৰিছিলো তাত এই ছাগলীৰ এ কিবা সিহঁতৰ গ গুৰ তাৰপিছত গৰু গোবৰবোৰ গোবৰবোৰ দমাই পেলাই তাত এইটো মাটিমাহ যে মাটিমাহৰ যিটো এইটো শাকবিলাক তাৰ এইবিলাক দি পেলাই সৰিয়হ সৰিয়হ পেৰা খলিঅ' যে খলিঅ'বোৰ মিক্স আপ কৰি পেলাই তাত ডি এ পি ডি এ পি এম অ' পি ইউৰিয়া অলপ মিলাই পেলাই তিনি মাহৰ আগতে মানে জাপি থৈছিলোঁ।
উঁম।
জাপি পেলাই এইটো কৰিলোঁ এই হালটো এতিয়া মানে ইমানেই মানে ভাল হ'ল অলপ যদি দি দিওঁ নহয় এনেই এক এক চেণ্টিমি কি এক ফুট মান মানে গছজোপা টোৰ এক ফুট মান আঁতৰত দিলে পোন্ধৰ দিনত মানে তাৰ ফলাফল একদম। পোৱা যায় মানে ইমানেই ধুনীয়া হয়। ধুনীয়া লগতে মানে ফলটো বহুত ধৰে হয়। এনেকুৱা এইটো কাৰণে ভাবিছো আমাৰ ইয়াত মানে ফাৰ্মিঙৰ কাৰণে ভাল হ'ব বহু হয় নহয়? তেনেকে মানে পৰীক্ষামূলকভাৱে কৰি চাইছিলোঁ। হেল্ল'।
ক কৈছা।
অহ শুনি পাইছো।
অ অ অ।
ন আমাৰ ঘৰতে অলপ কৈছে। তেনেকে শাক চাক লাও গছ ৰুইছে তাৰপিছত কচু চচু কৰিছে আও ঘৰতে গোবৰ খাদি।
অঁ তেতিয়া ভাল হয় ন।
বেঙেনা ৰুইছে বিলাহী পাছত কণ বিলাহী যে সৰু সৰু।
কণ বিলাহী অ এইটো ভাল হয় এইটো এইটো বহুত লাগে এইটোতো। অকল নিজেও হয় চাগে এইটো। চাংবোৰ দিব লাগে আৰু। উম্ উম চাং তাং দিলে নিজেও সেইটো বহুতখিনি ভাল হয়। এতিয়া ছেকেণ্ড ইয়েৰত নেকি? ছেকেণ্ড ইয়াৰ পঢ়িছা না অ', এতিয়াতো একজাম এতিয়া নহয় এডমিচনটো হৈ গ'ল।
উম। মানে এবাৰ দিছিলো বেয়া হৈ
অহ - অহ বেয়া হ'লে এবাৰ নেক্সট বাৰ ভালকে দিলেই হ'ল।
এবাৰ পঢ়িব দি আছে মানে হেৰিটো অনলাইনটো কৰি থৈছো মোক কিন্তু পঢ়া মন নাই ন'
অহ, এইটো এটা হয় পঢ়া মোনা অলপ পঢ়িব লাগিব। উপাই নাই এতিয়া হয় নাই নিজকে মানে প্ৰস্তুত কৰিব কাৰণে অলপতো অহ, পহিবলে
পৰিস্থিতিটো ভাল নহয় -নহয় ইমানৰে পঢ়িবলৈ এবাৰ পাছ কৰিলে আকৌ পঢ়িব মন যাব সেইটো কাৰণে
অহ - অহ সেইটো কাৰণেই বা এতিয়া ঘৰতটো ঘৰত কোন- কোন আছে?
আম্মা, দেউতা পাছত ভাইটি -ভণ্টি।
অহ
ঠিকে আছে অহ তুমি ডাঙৰ মানে
অহ, মই ডাঙৰ।
অহ, ডাঙৰ কাৰণে ৰেচপঞ্চিবিলিটিও আছে হয় নাই?
মানে এনেকে কাপোৰ মাৰ্কেট চাৰ্কিতে পালে সোমাই যাম আৰু নিজৰ খৰছটো পঠাব যাতে পৰিয়ালক আৰু তেনেকে।
কিবা এটা কৰিব মন যায় আৰু। পাব তেনেকে ওলাই গলেটো পাই যাব কিয় নাপাব।
চাইছো আমাৰ এইটো -এইটো চাইডে নাই টাউনত চাইছো নাই পোৱা।
অহ, পোৱা নাই ন'এইটো কাৰণে মানে আমাৰ ইয়াত বেয়া দেই। এইটো এইবিলাক মানে গাঁৱৰ ওচৰত মানে ঘৰৰ পৰা অহা যোৱা কৰি কিছুমান বিজনেছ কৰিব পৰা হ'ব লাগে বা কিছুমান জব কৰিব পৰা হ'ব লাগে হয় নহয়? তেতিয়া মানে চবৰে ঘৰখনো চাব পাৰি। আৰু কিবা এটা আৰ্নিঙো হয়, এইবিলাক নহয় এতিয়া মানে কিবা এটা কৰিবলৈ হ'লে অলপ দূৰত যাব লগা হয়, এতিয়া দূৰত গ'লে দূৰত আহিবৰ কাৰণে হ প্ৰব্লেম হয়, অহা যোৱা বহুত জামেলা হৈ যায়। সেইটো কাৰণে ওচৰত পালে ভাল আৰু, তেনেকোৱা ধৰণে গামা গভমেণ্টো কৰিব লাগে হয় নাই ইনিচিতি কিছুমান ফেক্টৰী তাই বৰবা মানুহে কৰিব পৰা গাঁৱৰ মানুহেও কৰিব পৰা ব্যৱস্থা থাকিব লাগে। চ এই এইবিলাকৰ কাৰণে কিন্তু এনেকোৱা এপচ বিলাকো ভাল আকৌ হয় নাই
অহ হয়।
তে নিজকে মানে অলপ, মানে এনেই থকাতকৈ আৰু হয় নাই? দশ মিনিট কথা পতাটো অহ এটা অ ইয়াত মানে কি হয়, আ এতিয়া মানে বিভিন্ন ধৰণৰ মানুহ লগ পাইতো আৰু বিভিন্ন কথা বতৰা হয় তাত মানে এক্স এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰে কিছুমানে হয় নহয়? নিজৰ প্লানিং তো শ্বেয়াৰ কৰে, তেতিয়া মান ভাল লাগে মানে ডিপ্ৰেচনো নহয়। মনটো ভাল লাগে লগতে টকাও কিবা এটা পাই যায়। এইবিলাকৰ লগতে কি হ'ল এইটো এ এছ এই বস্তু বোৰ যে আমি যে এইবিলাক যিবিলাক ডাটা এনেকে কথা পাতি পেলাই দি আছো হয় নাই এইবোৰ আকৌ আমাৰ কাৰণে প্ৰয়োজন হবগে পিছত
উম।
আমিয়েতো চাৰ্চ কৰিমগে পিছত হয় নহয়, তুমি ইয়াৰ পৰা উইড্ৰ কৰি পাইছা?
নাই।
অ তেনেকে এ কিমান বাৰ হ'ল ফোন কৰা? এতিয়া, ৰিচিভ কৰিলে কিন্তু অ তোমাৰ তাতো সোমাব চাগে পইচা পাতি
অ পইচা সোমা মোক পইচা সোমাইছে।
অ সোমাইছে।
সোমাইছে মোৰ পইচা।
অ অ কিমান মান সোমাইছে?
ছেভেন হানড্ৰেড
অ ভালচোন এটো ন।
মানে মই বে নাপাতো ন মোৰ
হে বেছ বেছি নাপাতা হয় নেকি
যে কিছুমান আছে অ কথা পাতি ভাল মানে বৰ লাগি যায়।
এইটো এটা অ মখ কিছুমান মানুহ বেয়া লাগে অ এনে কথা।
বৰ লাগি যোৱা বিলাকৰ লগত কথা পাতো যে ইমান পইচাটো নাপায় এটা হাই এটা ফিফটি থ্ৰী পাইছো, এটা ছিক্সটি ওৱান পাইছো বাকীকেইটা চব থাৰ্টি থিত সি সেনেকে
মানে, এইটো এটা বাৰু অ মানুহৰ লগত কিছুমান কথা পাতি বেয়া লাগি যায় বৰ লাগে কিছু হয় নাই নিমিলে অ হেহে চিনে ভাগে আও‌ এইটো। কৰিব লাগে মানুহ কি নহয় হয় নাই? আমি কথা এনেকে ডেভলপ কৰিব লাগিব আমি।
বিন্দাচলি পাতিব লাগে, মইতো ডাইৰেক্ট চিনাকি মানুহৰ নিচিনাই পাতিছো হয় নাই?
উম', হ'ব দিয়ক মেছেজ কৰিম।
অ, নহয় এতিয়া টাইম হ'ল টাইম হ'ল নেকি টাইমটো?
অহ'-অহ', হৈছে।
টাইম কিমান মান হৈছে?